হেল্ল'!
কি খবৰ ভালনে? আহ' মই বৰ্তমান ঘৰতে আছো।
অ' অ' ঠিকে মইয়ো সেই ঘৰতে আছো বাৰু।
খোৱা-বোৱা খোৱা বোৱা হৈছেনে হলনে আজি কিহৰ লগত হ'ল?
আজি
মানে কমন বিলাকতো থাকেই আৰু দালি, আলু, ভা এ অ' অ' গৰম কেনেকুৱা পৰিছে সেইফালে?
গৰম এইফালে বহুত বেছি। উম' উম' গৰম বহুত বেছি। বতৰ বতৰেও আপোনাৰ সেয়েহে আৰু কেতিয়াবা বৰষুণ কেতিয়াবা ৰ'দ।
আচ্ছা আচ্ছা দিনত এনে বৰষুণ চৰষুণ দিছিলে নেকি আজি।
দিনত আজি নাই, আজি একদম পুৰা ৰ'দ।
আজিৰ দিনত পুৰা ৰ'দ। নহয় এফালে পুৰা ৰ'দ আচ্ছা খেতি বাতিবোৰ কেনেকুৱা খেতি বাতি হৈছে নে?
ঠিকেই চলি আছে খেতি বাতি এতিয়া আমাৰ এ, এই আপোনাৰ উম' নাই নাই আমাৰ এই আধিলৈ দিয়া হয়।
অ' আধিলৈ দিয়া হৈছে ন, আচ্ছা গাঁৱৰ মানুহে কৰিছে। গাঁও মানুহে কৰিছে আহ' এইবাৰ কিন্তু বতৰতো আকৌ খেতি সেইকাৰণে যথেষ্ট ভালেই। আকৌ' যথেষ্ট ভাল এ মানে ইমান হয় হয় দ মাটি বিলাক খেতি কৰিবৰ কাৰণে বৰ ধুনীয়া হৈছে। এই তোমালোকৰ এই ক্লাছ চিলাছ বিলাক কেনেকুৱা?
ক্লাছ ক্লাছ চিলাছ এতিয়া আপোনাৰ জুলাই মাহতো বন্ধ থাকিব আৰু বাকী এনেই পৰীক্ষা হৈ গ'ল।
অ' আচ্ছা আচ্ছা কিহৰ পৰীক্ষা হৈ গ'ল এতিয়া তোমাৰ কিটো চেমৰ হৈ গ'ল। অ' ছেকেণ্ড চেমিষ্টাৰ হৈ গ'ল আচ্ছা এতিয়া বন্ধ হৈ থাকিব আৰু। জুলাই অ' অ' আকৌ' কেতিয়া খুলিব?
আকৌ' আমি আগষ্ট আগষ্ট এক তাৰিখলৈকে যাবগৈ লাগিব আৰু।
আগষ্টৰ এক তাৰিখলৈ তোমালোকৰ আকৌ' আৰম্ভ হব।
আৰম্ভ হ'ব অ
অ' বাকী এনেই এতিয়াতো এডমিশ্যন বিলাক। আগৰ কথাবোৰ এতিয়া তেনেকুৱা কিবা আছে জানোঁ?
এতিয়া আমাৰ আপোনাৰ এই দহ বিশ দিন আগত আপোনাৰ এফৰ এম পি খিনি এ এদমিশ্যন হৈ গৈছে যিখিনি আপোনাৰ এইয়া এতিয়া এইবা এবাৰ পাছ কৰিছে হাই চেকেণ্ডেৰী তাপাছত আপোনাৰ বাকী এই মাষ্টাৰ ডিগ্ৰী খিনি হ'ব আৰু লাহে লাহে এতিয়া
তোমালোকেতো হোষ্টেলতে থাকা।
আমি হোষ্টেলতে থাকোঁ। অ'
তেনে কোনটো হোষ্টেলত আছা।
আমি আপোনাৰ হোষ্টেল ফ'ৰ
অ' হোষ্টেলত পঢ়ে মানে আৰ চি চি পঢ়ে নহয় জানোঁ অ' আৰু চি চি তৌৰ এটা বৰ সাংঘাতিক ভাল হোষ্টেলে আৰু। তাততো এই- তৰুণ গগৈও আছিলে নেকি? আগতে আমাৰ যে অসমৰ এক্স চিফ মিনিষ্টাৰ। অ' অ' এ মানে কোৱা শুনিছোঁ আৰু।
আছে আছিলে। হয় তেওঁ এই প্ৰথমটো এক নম্বৰ ৰুমতে আছিলে। তেওঁতো অ' এক নম্বৰতে আছিলে। তেওঁ বহুত বহুত আগতে থকা বাৰু।
অ' নাই তাৰমানে বহুত বছৰ হ'লতো আৰু সেইটো কথা নাই। অ' ছিক্সটি থ্ৰী মানতে আছিলে। আচ্ছা এতিয়া অ' খেতি বাতি আমাৰ পুৰা চলি আছে। এতিয়া মানে বতৰতো বৰ ধুনীয়া, ধুনীয়া পিছে ন আমাৰো এতিয়া গৰম বন্ধ হৈ গ'ল কিন্তু এই ট্ৰেইনিং চেইনিং বিলাকো হৈ আছে এ কিছুমান এতিয়া এনেই বাকী এনেই ঠিকেই আছে গৰম বন্ধততো খেতি বাতি এই চলাই থকা হৈছে বাৰু
তাকে তাকে সেইখিনি বাৰু কৰিয়ে থাকিব লাগিব এতিয়া তাকে বতৰেহে বৰ খেলি মেলি কৰি আছে। কেতিয়াবা ৰ'দ কেতিয়াবা বৰষুণ।
অ নহয় এনেই মানে। কি হৈছে বতৰটো আচলতে খেতি কৰা মানুহখিনিৰ কাৰণে ঠিকে আছে বতৰ যিখিনি মানুহে আচলতে গাঁৱৰ মানুহখিনি। সেই মানুহ খিনি খেতি কৰা মানুহ আৰু তেওঁলোকে আকৌ বতৰৰ মুখলৈ চাই থাকিব লাগে কিন্তু। তাতে আকৌ ৰ'দতটো মানে বহুত ডাঙৰ বহুত প্ৰকাণ্ড ৰ'দ আহি যায়। দিগদাৰ তাতে আকৌ এইবাৰ বত বতৰটো মানে যদিও ৰ'দ আহিছে মাজে মাজে বৰষুণেতো এনেকুৱা আমনি কৰে মানুহৰ ভয় লগা নিচিনা পৰিস্থিতি হৈ যায়।
তাকে এইফাল মাছ পুঠি ওলাইছেনে আপোনালৰ ফালে।
অ মাছ পুঠিতো আৰু ধুনীয়াকে মাজে মাজে মাছ ধৰিলেই মাছ পোৱা যায় এইটো মানে ওলাই যোৱাতোৱে কথা আৰু বৰশীয়ে হওক বা এনেই যেনেকেই নহওক কিয় আৰু এজাক বৰষুণ অহাৰ লগে লগে পানীটো হৈয়ে যায়। পানি থাকো লাঙি জাল পতাৰ লগে লগে মাছ এ পুৰা লাগি যায় আৰু। সেইকাৰণে সেইখিনি মাছ পুঠিটো চলি আছে কিন্তু আমি বৰকে মাছ পুঠি ধৰিবলৈ অলপ দিগদাৰ এ আগৰ পৰা ইমান অভ্যাসটো কম। যিকি নহওক মানুহ আছে বাৰু মানুহে ধৰে মেলা কৰে আৰু সেইকাৰণে এ একেবাৰে আমাৰ গাঁৱলীয়া অঞ্চলটো ইয়াত মাছ পুঠিবোৰ উ এনে খাবলৈ পোৱা যায় আৰু ধৰিবলৈ গ'লেই বা মানুহেও ধৰি মেলি দিয়ে দুই এ পইচা আমি দিওঁ আৰু সেইটো তেওঁলোকেও চলিব লাগে সেইটো সটোৰ কথা আ কঁঠাল বিলাক এই তোমালোকৰ ফালে কঁঠাল বোৰ আছে নে বাৰু? অ কঠালৰ এইবাৰ কিন্তু বৰ দিন আছে। পৰিছে দেই উম আমাৰ ঢেৰ কঠাল বোৰ পকা কঠাল বোৰ মানে এতিয়া ঘৰত কিমান খাবা আৰু। আমি খাই খাই আমনি লাগি যায় তাৰ পিছতে যেনিবা ৰাইজক বিলাইও দিয়া যায়। ওচৰে পাজৰে হয়, হয়।
যে যেতিয়া গুৱাহাটীত আছিলো তেতিয়া আপোনাৰ এইবিলাক এইবিলাক। বহুত কম মানে সেইটো চাইডে।
অ সেইফালে কম আছে কম হয় ন আচ্ছা এনে গুৱাহাটীত এতিয়া চাগে ভীষণ তাপমাত্ৰা। বহুত বাহিব।
অ তাত তগে আপোনাৰ অলপ দিন আগত এই তিনদিন দুদিনৰ আগত পুৰা বৰষুণ দিলে তাৰ পিছত তাত আৰূ জানে নহয় কৃত্ৰিম বান বানপানী হৈ গৈছে আহ গোটেই বানপানী হৈ যায়। আপোনাৰ এইফালে আপোনাৰ এই আপোনাৰ কি হয় মানে এইফালি আহোঁতে আপোনাৰ যোৰাবাট হৈ আহোঁতে আপোনাৰ এইটো ৰাস্তা। ব্লক হৈ যায় মানে পানীটো অ এই ওপৰৰ পানীতটো নামি আহে যে তললে। উম তেতিয়া গাড়ী গুৰা যাব নোৱাৰা হয় আৰু তেনেকুৱা অৱ
অৱশ্যে ৰাস্তাটো যোৰাবাটত কিন্তু বহল কৰিলে বাৰু, তথাপিতো আকৌ পানী
অ, সেইটোৱে, সেইটোৱে, মানে তাত ড্ৰেইনেজ চিষ্টেমটো অ, ড্ৰেইনেজ চিষ্টেমটো ভাল নহয় যে। সেইটো কাৰণে আপোনাৰ এনেকুৱা অসুবিধা বিলাক হৈছে আৰু লাহে-লাহে।
হয়, হয়, হয়, হয়।
কি এতিয়া চাগে পিছলে ঠিক কৰিবগে চাগে। তাকে আশা কৰি
অ, নাই, এইবিলাক চৰকাৰে যথেষ্ট ভূমিকা গ্ৰহণ কৰিছে, এইটো ভালেই হৈছে। আৰু এতিয়া সেইখিনি কৰিব চাগে, আৰু ফ্লাই অভাৰ বিলাক বেছিকে হৈছেতো এতিয়া।
বেছি আছে, অ, বহুত।
ফ্লাই অভাৰ বিলাকেও যথেষ্ট ৰাইজক সুবিধা বা সকাহ দিব। সেইটো ঠিক, কিন্তু বহু ফোন অহাৰ লগে-লগে বহুত দিগদাৰ, এনেকুৱা হৈ যায় বাৰু।
তাৰপিছত, আপোনাৰ মিটিং-মাতাং চলি আছে নে ঠিকে?
এ, মিটিং মানে দিনতহে এতিয়া দুখন-তিনিখন মিটিং হৈ যায়, তাতে আকৌ আমাৰ এইবাৰ এটা নতুন কাম হাতত লৈছো, আমাৰ মানে এই যে উৎসৱ সমিতি এখন আছে আমাৰ। বিছটা খেলে আমি লগ খাই পেলাই আমাৰ এখন উৎসৱ সমিতি আছে, আমাৰ শ্ৰীমন্ত শংকৰদেৱ জন্ম উৎসৱ কমিতি, উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ কমিতি, আৰু এই জন্মোৎসৱ কমিতি এতিয়া মানে আমি এ এই যে গায়ন-বায়নৰ এটা প্ৰশিক্ষণ আৰম্ভ কৰিছো। অৱশ্যে আজিৰ পৰা আৰম্ভ কৰিছো, আৰু সৰু-সৰু ল'ৰা বিলাকৰ এই টো শিক্ষাটো লাগে, তাকে এতিয়া মানে কি হৈছে, চৰকাৰী নিৰ্দেশনা মতে আকৌ কিছুমান হেৰি চলি আছে। প্ৰশিক্ষন আৰম্ভ কৰিছে, এ, সেইটোতো কৰিবই, কিন্তু আমি গাও অঞ্চলত মানে এইটো কথা ভাবিছো যে, অন্তত যদি ল'ৰাখিনিক আমি ভালকৈ গায়ন-বায়নখিনি শিকাব পাৰোঁ, তেতিয়াহ'লে তেওঁ আমাৰো এটা ভাল প্ৰডাক্ট সৃ
হয়, হয়, হয়, এইটো যথেষ্ট ভাল পদক্ষেপ। উম, ভাল পদক্ষেপ লৈছে আপোনালোকে, হয়। এনেকুৱা আৰু শিশু-শিশু কাৰণে হয়, শিশু-শিশুখিনি কাৰণ এনেকুৱা অনুষ্ঠান বিলাক হৈ থাকিলে ভাল আৰু। উম, উম, কাৰণ গৰমৰ বন্ধৰ দিনকেইটা
কৈ দিয়া নাই বাৰু।
হয়, হয়, হয়।
আমি তলৰ পৰা, ছিক্স ক্লাছ ছিক্স মানত পঢ়াৰ পৰা ধৰি আৰু। যিখিনিয়ে আয়ত্ব কৰিব পাৰিব বুলি ভাবিছো, সেইখিনিৰ পৰা আমি বয়সৰ কোনো এটা নিৰ্দিষ্ট কৰি দিয়া নাই। এতিয়া আমাৰ আৰু এটা এটা মানে মিটিং আকৌ আমাৰ ইফালে এই এইখন টোৰ মিটিং মিটিঙে। হেল্ল'! অ, এইখন মিটিং মিটিঙে আকৌ, আমি ইফালে হেৰি এই চাইন্স প্ৰজেক্টৰ আকৌ মিটিং বোৰ কৰি আছো নহয়। চাইন্স প্ৰজেক্টৰ মানে, এইটো এইবাৰ এন চি এছ চি আকৌ মিটিং আমাৰ ষ্টাৰ্ট কৰিছো। সেইদিনাখন জেনেৰেল মিটিং পাতিলো দি টিক লেবেল আ, চিলড্ৰেন চাইন্স এ যিখন আমাৰ একাডেমি আছে, একাডেমি আকৌ আমি এ, জেনেৰেল মিটিং কৰিলো, আৰু তাতে আমাৰ ডিষ্ট্ৰিক্ লেভেল অৰ্গনাইজিং কমিটি আমি গঠন কৰিছো এই বছৰ কাৰণে। বৰ ধুনীয়া-ধুনীয়া থিম। হা! অ, এইটো আমাৰ সেই কলেজত আমি অনুষ্ঠিত কৰিলোঁ। মানে আমাৰ যিটো ভোগপুৰ চাৰিআলিত। যে যিখন আমাৰ দেওফলাত অৱস্থিত কলেজ চিনিয়ৰ কলেজ, তাতে আমি মিটিংখন পাতিলোঁ। ডিষ্ট্ৰিক্ লেভেল অৰ্গেনাইজ মিটিং কমিটিখন পাতিছোঁ আৰু ডিষ্ট্ৰিক লেভেল ৰিচৰ্চ এজেন্ট চি বুলিও আকৌ এইবাৰ মেণ্ডটেৰি কৰি দিছে। গতিকে সেই খনো আমি খাজঘাট কলেজতে এ দায়িত্ব দিছোঁ। আৰু বাকী তাকে গৰম বন্ধ খুলিলেহে আমাৰ ল'ৰা ছোৱালী বিলাকক আকৌ আ এইটো অ' প্ৰশিক্ষণ দিব পাৰিম।
যাব, এতিয়া আপোনালোকৰ এইটো এ গায়ন বায়ন কৰ্মশালাটো কিমান কিমান দিনিয়াকে
অ' এইটো আমি একত্ৰিশ জুলাইলৈকে আমি ঠিক কৰিছিলোঁ। তামানে কি এক আগষ্ট পা আকৌ গৰম বন্ধ আহি আছেতো। গতিকে ত্ৰিছ জুলাইলৈকে নহয় প্ৰশিক্ষক যিজন এজন বৰবায়ন। তেওঁ কৈছে যে তোৰ আমি মই পোন্ধৰ দিনত পুৰা বজাব পৰা কৰি দিম। সেইটো আপোনালোকে চিন্তা নকৰিব। মোক খালি এৰি দিয়ক। ঠিক আছে, বোলো সুন্দৰ কথা। আমি তেনেকুৱা ইচ্ছা আগ্ৰহ প্ৰকাশ কৰিছোঁ। গতিকে টো এটা আমাৰ বিছটা খেলৰ ভিতৰত যো-যোৰাটো আমি সম্পূৰ্ণ ব' পাৰিম বুলি ভাবিছোঁ আৰু। এই উপেন বৰবায়ন মানে বা তেখেতে আচলতে কলাক্ষেত্ৰতো তেখেতৰ নিজাও আছে অনুষ্ঠা
হয়, হয়, হয়। যদি মানে এইখিনি শিকি থোৱা হয় মানে পিছত আপোনাৰ ধৰক
অ' হয়, হয়, হয়, হয়। এইখিনি মানে কি আৰু এতিয়া উঠি অহা প্ৰজন্মৰ কাৰণে বহুত ভাল কথা আৰু তেওঁলোকে সদায় স্বীকাৰ কৰিব যে এনেকুৱা আমি এনেকে শিকিবলে পাইছিলোঁ। এনেকুৱা এনেকুৱা অৱশ্যে আমি কোনো মাচুল ধাৰ্য্য কৰা নাই। আমি এইখিনি সংগ্ৰহ কৰি যেনেধৰণে হ'লেও আমাৰ প্ৰশিক্ষকক আমি মাননি দিম। কিন্তু আমি কোনো প্ৰশি কোনো আমি মাননি নলও, অ' আমি মাচুল নলও। ল'ৰা-ছোৱালীৰ পৰা। আহ অ' বিনামূলীয়াকে আমি আৰম্ভ কৰিছোঁ। হয়, হয়, হয়। বাকী ই ঠিকে আছে তেতিয়া। লগ পাম নেকি? দেই, অহ অহ অহ। হ'ব, হ'ব, অ' অ'।